হেল্ল' কি কৰিছা।
এয়া মই এনে এনে আছো।
অ আজি কলেজ নাজাও নি, হেল্ল' এ মই ৰদ দিছো। আছিলে গৰম উঠিছে তাকে ৰাস্তালৈ অকণমান ওলাই আহিছো। আজি মানে গৰমটো অলপ বেছি যেন,
তাকে গৰমতটো অলপ বেছি এতিয়া ৰাতি। তেতিয়া ৰাস্তালৈ অকমান ঠাণ্ডা হোৱা খাবলৈ ওলাই আহিলে নেকি।
অ তাকেতো কেইদিন বৰষুণ দিয়ে এতিয়া ৰ'দ দিছে আৰু
অ তাকে।
ৰ'দটো পুৰা দি দিছে এতিয়া তোমাৰ গৰমটো বাঢ়ি গৈছে বহুত একেৰাহে দি আছে যে অ ঠাঁণ্ডা তো পৰি আছিল,,
কি কবা আৰু বতৰ উম
এতিয়া বৰষুণ যাক এৰি পেলাই পতককে ৰ'দ দি দিছে তাৰ এতিাতো গৰমতটো বাঢ়িয়ে যাব পুকক
কি কব আৰু বতৰৰ মহিমাহে আৰু যেতিয়া তেতিয়া সলাই দিব।
তাকে।
জলবায়ু পৰিবৰ্তন হ'লেটো ক'বই নালাগে আৰু
অ এইটো জলবায়ু জলবায়ুতটো বাৰু পৰিৱৰ্তন হবলৈ অলপ সময় লাগে এতিয়া এইটো যোনটো হৈ আছে এইটো বতৰ পৰিৱৰ্তন বুলি কয়, জলবায়ুতটো পৰিৱৰ্তনৰ লগতে, সময় লাগিব, দুপৰীয়া ভাতটো খালোগে মানে আমাৰ এইৰ পিছখন গাঁওৰ মূল, লগৰ এ লগৰ জনৰ মাক ঢুকাইছিলে মাক ঢু ক হেৰি ভোজ পাতিছিলে ভোজতে গৈপেলাই ভাতটো খালোগে আৰু।
অ', মোকো মাতিছিলে তাকে মই কলেজ গুচি গ'লো যেন তাকে কলেজৰ পৰা কলেজৰ পৰা আহি সময় নহ'লে যাবলৈ।
অ', তুমি কোৱা হলে আমি গ'লোহেতেো আমি তোমালোকে কলেজৰ পৰা আহ অহাৰ পিছতহে আমি গৈছো। তুমি যেতিয়া মোলৈ ফোন কৰিছিলা মোক কৈছিলা যে এইকনত এনেকে ফচি আছো মই আহিব পৰা নাই মই এতিয়া তোমাৰ যাবলৈ ওলাইছিলোঁ এফালে তাৰপৰা তাৰপৰা আহিহে মই চাৰে তিনটামান বজাত গৈছো চাগে তালৈ।
উম। অ', তাকে আহি গ'ল মানে মই কলেজৰ পৰা আহি মানে শুই থাকিলো ন'। তাকে, শুলো, শুলো, শুলো এতিয়া উঠিচোহে মানে, উঠি পেলাই চাহ একাপ খাই ওলাই আহিছো। তাকে মই কথাটো পাহৰি থাকিলো। মানে গৰম নহয় জানো বাৰু আহি পেলাই মুখ হাত কেইটা ধৰি ফেনৰ তলত শুলো টোপনি ধৰিলে, মই এই কথাটো পাহৰি গ'লো।
হয় হয়, মোৰ কলেজৰ পৰা আহি ভাগ ভাগৰ লাগে, ইমান দূৰ চাইকেল মাৰি অহা ভাগৰ লাগে গৰমতে গৰম উঠাৰ পিছত এতিয়া ফেন চেন লগাই অকম পৰি দিয়া হয়, তেতিয়া টোপনি যায় বাৰু সেই সেইটো হয় বাৰু ইমান সময় ওলাই যাবও নোৱাৰা তুমি ফুটোকে মানে এতিয়া ক'বালে কলেজৰ পৰা আহি ঘৰত সোমাইচাহি সোমাই আকৌ এফালে ওলাই যোৱাটো মানে ইমান ফটো
উম, উম, তাকে কাইলৰ পৰা তোমাৰ গৰমত বন্ধ দিলেই নহয় আৰু।
অহ এতিয়াতো ঘৰতে আছা।
উম।
এতিয়া কলেজৰ পৰা কিবা কিবি কৰিব দি
এই দিছে দিছে, তোমাৰ বহুত হোমৱৰ্ক দিছে তোমাৰ কেইবাটাও ছাবজেক্টৰ আজি হোমৱৰ্ক দিছে। তাৰ পৰা গ্ৰুপটো দিম বুলি কৈছে এইবিলাক চব কৰি মানে মই আগতে কমপ্লিট কৰি থম, তেতিয়া পিছত ফ্ৰী হৈ যাম আৰু
সেইটোয়ে, এতিয়া তুমি এতিয়া যদি আগ ধৰিতে কমপ্লিট কৰি থোৱা তোমাৰ পিছলে তোমাৰ টেনচন নাথাকিব যে তুমি এ এইটোক এনেকুৱা নামত কৰিব লাগিব বা কৰিবলৈ আছে শেষৰ ফালে থৈ দিলে তোমাক কিবা হ'ব লাষ্টত তোমাৰ হ'ব কে এনেকুৱা যেই অহ এইটো কৰিবলে আছে তাৰপা ইটোও কৰিবলৈ আছে গোটেইবোৰ মানে এটাৰ, তুমি মানে ধৈৰ্যটো হেৰাই যাব না, কোনটো কৰিবা এতিয়া, তুমি ইটোও কৰিব লাগিব স কৰিব লাগিব, সেইটো কাৰণে তুমি এতিয়া প্ৰথমৰ পৰাই যদি কৰা লাহে লাহে কৰা তুমি আজি এটা দুটা কৰিলা আকৌ কাইলে এটা দুটা কৰিলা তেনেকে কৰিদিলে একেচাতে তুমি টাইমটোও উওলাই থাকিব পাৰিবা কৰবাত ধৰি লা কৰবাত যাবৰ কাৰণে টাইম উলিয়াই থাকিব পাৰিলা, ৰাতিকে আহি পেলাই তাৰ দুটামান কৰিলা আকৌ ঘূৰিলা, আকৌ কিবা এটা কৰিলা, কৰি পেলাই তুমি তেনেকে একেবাৰে মাহটো শেষলৈকে মানে বস্তুতটো শেষ কৰি দিব পাৰিবা।
উম, কিন্তু প্ৰথমৰ পৰা যদি নকৰো তেতিয়া পিছত চাবা কোনটো কৰিম কোনটো নকৰিম কে থাকি গুচি যাব গোটেই খিনি পিছত ছাৰহঁতে গালিহে পাৰিব কলেজত
অ', এতিয়া তুমি যদি এইটো ধৰি লোৱা তুমি আধাটো কৰি দিলা মানে আধাটো মানে তুমি আধা গোটেই মাহটো তেনেকে যোৱাই দিলা কৰিব নকৰি ই শেষৰ তাৰ সময়ত ফনত তুমি বোলে, অ', মোৰ মনত পৰিছে মোক ছাৰহঁতে ইমানখিনি এইখিনি কৰিবলৈ দিছিলে এ মই এইখিনি তাক কৰিবলৈ আছে, তুমি এতিয়া প্ৰথমতে উলিয়ালা ধৰিলা, এটা চাবজেক্টউ উলিয়ালা, তাৰখিনি এই এইখিনি ধেৰ আছে কৰিবলে, মই কম থকা খিনি কৰি লও বুলি ইটোলৈ যাবা ইটোত, ভাবিবা যে এই এইখিনিচোন এইখিনি পিছত কৰিলেও হ'ব হব আৰু আছে আৰু মোৰ এইটো চাবজেক্ট আকৌ আছে এইটোও কৰিব লাগিব, তেনেকে ভাবোতে মানে তোমাৰ এতিয়া ইটোও আধা কৰা হব সি সিটো আধা কৰা হ'ব, লাষ্টত আকৌ ছাৰহঁতে মানে বেয়া হোৱা হবই ছাৰহতে বেয়া পাব, তোমাৰ এনেকে কৰি নিনিয়াৰ কাৰণে।
গলো বুলি গলো কাৰণে পালো আৰু নোযোৱাহতেন
অ', নোযোৱাহেতেন বাৰু, কথাটো এনেকুৱা কোৱাহেঁতেন যে তুমি যদি নগলােতেন মানে, শুনিছা নে? যদি নগলাহেঁতেন, তুমি তে তিয়া হেৰি প্ৰশ্নকেইটা নাপালাহেঁতেন। কিন্তু মানে এতিয়া, ছাঁঁৰহতে যেতিয়া তোমালোকক খুজিলেহেতেন, তুমি অ', সেইটো লৈ ল'ব পাৰিলাহেঁতেন বাৰু লগৰ খিনিৰ পৰা।
উম কিন্তু লাষ্টৰ দিনা যাব লাগে, কিবা এটা ভাল লাগে।
অ', লাষ্টৰ কেইদিনত যাব লাগে, বাৰু কলেজত তেতিয়া মানে লগৰ খিনিক একেবাৰে
লগৰ অ', অ', শেষৰ বাৰৰ বাবে লগ পোৱা হ'ব মানে। সেইটো কাৰণে গ'লো আৰু, ভাবি চিন্তি
এমাহৰ কাৰণে, এ তোমালোকে আকৌ গোটেই খিনি নিজে ঘৰত সোমাই যাবা, আকৌ এতিয়া পঢ়া শুনাত প্ৰকাণ্ড ব্যস্ত হৈ যাব চব, হয় নে?
উম।
তাৰ পৰা এতিয়া তোমাৰ, তুমি এইবাৰ ফাৰ্ষ্ট ইয়েৰহে।
উম ফাৰ্ষ্ট ইয়াৰ ফাৰ্ষ্ট ইয়াৰ, তুমিতো এইবাৰ ছেকেণ্ডয় পাছ কৰিলা?
মই এইবাৰ টুৱেলভ পাছ কৰিলো, অ', মই এইবাৰ এতিয়াই বি এত নাম লগাই তাৰপিছত মোৰ কলেজ আগষ্ট মানৰ পৰা খুলিবহে আ কলে যাব লাগিব আৰু।
পিছত ঘৰত সবাই ভাল নহয়।
ঘৰত ঠিকে আছে বাৰু।
অ', তোমালোকৰ গাখীৰ-গাখীৰ দি থকা নাই ন, গৰুয়ে?
অ', এইটো এটা কাহিনী হ'ল, তুমি গম পাইছানে, গৰুৱে গাখীৰ দিয়া
মানে আমাৰ সিদিনাখন আনিছিলোগে, তোমালোকৰ ঘৰ পৰা।
নাই নাই আমাৰ ঘৰত গাখীৰ নহয়, গাখীৰ আনিছে যদি আমাৰ ঘৰৰ কাষৰ ঘৰৰ পৰা আনিব
অ', মই মই মানে আকাশদ্বীপ কলে, মানে কোনটো নাম মানে মই নুশুনিলেও।
অ', মই মানে কি হ'ল, আমাৰ গৰু এজনীয়ে গাখীৰ দি আছিলে ই দঙুতে মানে পোৱালিটোয়ে গম নাপােয়াকে ক লবাত কুকুৰে কামুৰিলে নে কিবা কৰি দিলে। তাৰপৰা পোৱালিটো দুদিন মানৰ পিছত, মানে পুৰা অকমান জমক উঠালো একদম পুৰা উঠি আহিলে, তাৰ পৰা তোমাৰ আমি গম পোৱা নাই, কি হৈছে এতিয়া পোৱালিটো পোৱালি টো কি হৈছে গম পোৱা নাই, তাৰ পৰা আমি ডাক্তৰ মাতিলো এতিয়া ডাক্তৰ, এজনক মাতিলো ডাক্তৰজনে ক'লে এইটো, গৰুটোতো হেৰি হৈছে কিম্বা কুকুৰ বা কিহবাৰে কামুৰিছে, সেইটো কাৰণে এনেকুৱা হৈছে। তাৰপা আমাৰ বিশ বিশ্বাসনলে বিশ্বাস নোহোৱা দেখি আৰু এজন ডাক্তৰ মাতিলো, ডাক্তৰজনে অ সেইজনেও কলে একেটাই এতিয়া এই গো পোলটোক বচাব নোৱাৰিম তাৰ পৰা এই বচাব নোৱাৰিম বুলি কলে সেইকাৰণে এতিয়া তোমাৰ কি হ'ল গপালিটো নাবাচিলে মৰি গ'ল এতিয়া গাখীৰ চাখীৰ নাই।
মানে মোৰ আজিৰ ঘটনা এটা হ'ল নহয় জানা নাই?
কওক
মই তোমাক কোৱাই নাই মানে কলেজৰ পৰা আহোতে ফোনটোত মানে মই গান শুনি শুনি আহি আছিলো চাইকেলত লৈ
আহ
তাৰপ ঘপকে স্পীড ব্ৰেকাৰ এটা আহিলে লৈ যাওঁতে হাতৰ পৰা ফোনটো পিলি হৈ পৰিলে নহয়। তাৰ তু পেলাই ভাগিলে মানে তোমাৰ টেম্পাৰ এখন গ'ল আৰু চুকতটো কেমেৰা মানে ভাগি থাকিলে এতিয়া মানে ফটো চটো ভালকে নুঠে। অঁ এতিয়া এইখন লগাবলৈ যাব লাগিব অঁ তাকে এতিয়া লগাবলৈ যাম বুলি ভাবিছো তাকে আজি সময় নহলে কাইলে মানে যাম আৰু
অঁ কাইলে মানে ক'ত লগাম বুলি ভাবি মানে এনে ওলাই যাবা ন? কাইলৈ মানে মোৰো দৰকাৰ এটা আছে মানে এ লগাবলৈ যোৱা।
অ যদি হয় মই তোমাক ক'ম।
অ মোৰ মানে ডিচপ্লে। অ তুমি চাগে গম পাইছিলা মোৰ মানে ডিচপ্লেখনন এনেকে কৰি পেলাই ভাগিছিলা। বুলি। অ সেইটো অ এতে ডিচপ্লেখনো মই চেঞ্জ কৰিব লাগিব। সেইকাৰণে মই যাম বাকী এইয় কাহিনী এটা হৈ আছে মানে কি হৈছে গম পোৱা নাই?
কোৱা হুণ কোৱা হুন?
আমাৰ যে মই যে কৈছিলো গৰু পালিটো ম মৰিলে বুলি। এই গ পোৱালিটোৱে মানে যোনদিনা যেতিয়া হেই অকমান জমক উঠি আছিলে। ত সেইদিনাখন মায়ে কিবা এটা হ'ব বুলি গৰু পোৱালিজনী গৰু পোৱালি ডিঙিৰ পৰা পঘা এডাল খুলি আহবলৈ গৈছিলে।
অঁ।
পগাডাল খুলিবলৈ যাওঁতে তোমাৰ গৰু পোৱালিটোৱে মানে পহাৰডাল খুলিলে খোলাৰ পিছত। গহপালিটো অকণমান দাঙি দিবলৈ চাওঁতে গোহ পালিটতে ভৰিটোৱ গুৰ মাৰি পঠালে মাক গালতে আচল এতে লে পাৰ পিছত একদম ডক তাৰপৰা ডক্তৰে কলে যে তোৰ আচুৰটো পৰিলে পোৱালিটোতো এনেকুৱা আছিলে। এতিয়া বেজি লব লাগিব আমাৰ মায়ে অঁ, বেমাৰ হ'ব নহয়।
পিছত এইটো ডাঙৰ বেমাৰ হ'বগে গৈ।
সেইটোৱে, এতিয়া আমাৰ সেইটো কাৰণে মায়ে পিছত গৈ পেলাই আমাৰ কাষৰে একণ হস্পিতেললৈ গ'ল যোৱাৰ পিছত তাত কলে কি এনেকে বেজি লব লাগিব বেজি পাঁচটা নে কেইটা ল'ব লাগিব। তাৰ পৰা তাৰ পৰা বেজি কলে কি বেজিকেইটা ইয়াতে দিব পৰা হব নে? তাৰপা কলে নাই নহ'ব তাৰ পৰা আহি আকৌ এখন ফাৰ্মাচীত গৈ পেলাই বেজি লৈছে। এই দু দিনমানৰ আগত দেওবাৰ এটাত শেষ হৈ গৈছে বেজি পাঁচটা।
মানে তোমাৰ চাবা বেছিকে বেজি লোৱাটো শৰীৰৰ কাৰণে ভাল নহয় বাৰু।
অ', বেজি লোৱাটো শৰীৰৰ কাৰণে ভাল হয়হয় এতিয়া তোমাৰ বেমাৰেই হৈ গৈছে
বেমাৰে উপায় নাই হলেতো আমি তোমাৰ বছৰ তিনি বছৰ নাপাই এবছৰ মান কয় সেইটো বেজি কিন্তু ল'ব লাগে একো নহ'লেও' লাগে মানে
অ', সেইটো বাৰু সেইটো ল'ব লাগে সেইটো মানে আমাৰ কি হয় শৰীৰত কিছুমান য়া মানে এনেকুৱা বস্তু থাকে যিবিলাকে বেমাৰৰ সৃষ্টি কৰিব পাৰে সেই জানো বা কিবা বস্তুবিলাকক সেই বেজীটোৱে আগ ধৰিতে নষ্ট কৰি দিয়ে যাতে ই পিছত গৈ তোমাৰ বেমাৰৰ সৃষ্টি কৰিব নোৱাৰে সেই কাৰণে নষ্ট কৰি দিয়ে
পিছে এতিয়া গৰম দিন আহিছে তোমাৰ চাবাচোন কিমান পৰিমাণতটো বহুত বৃদ্ধি পাইছে। কাৰণ বাৰিষা নহয় জানো বাৰিষা হোৱাৰ লগে লগে তোমাৰ পথাৰত যোনবিলাক য যত মানুহে খেতি কৰিব সেই গেলা পছাত কলা নৰ্দমাত থকা সেই পানীবোৰ তোমাৰ সৰু সৰু পোকুৰৰ পৰা যিকোনো ধৰণৰ পগ নামা মৰ সৃষ্টি হব যাৰ ফলত সেই মহবোৰ মানুহৰ গাত কামুৰিলে কিছুমানৰো মেলেৰিয়া হৈ যায় ন বেমাৰ হয় যাৰ ফলত মানে বহুতো
এইটো কি বুলি কয় হস্পিতেলত থাকিব লগগীয়া হয়।
অ', হয়, হয়, হয় এতিয়া এতিয়া তোমাৰ এতিয়া মোক মতো তুমি কথাটো যে কলা এতিয়া উ মহ এইবোৰ পানী দুন এইবোৰ গোট খোৱাৰ ফলত মহবোৰ সৃষ্টি এ ম'হবোৰ ওলাইছে ম'বোৰ ওলোৱোৱা কাৰণে এতিয়া তোমাৰ কি হব এই তাত কিছুমান ম থাকে এ এনেকুৱা নামৰ মহ কিছুমান যোন বিলাকে বহুত মাৰাত্মক ৰূপ কৰি সৃষ্টি কৰিব পাৰে সেই ৰোগ বিলাকো সেইটো কাৰণে মানুহে অলপ জেপ চাইটকে থাকিব লাগে যে ঘৰৰ উ ঘৰৰ বাহিৰৰ কাষৰ হাবি বনবোৰ অলপ চ চাফা কৰি ৰাখিব লাগে যাতে পানী জমা হৈ মহে, মহে তাত পোৱালি জন্ম দিব নোৱাৰে। সেই কাৰণে অলপ চেভ চাইডো থাকিব লাগে।
আৰুটো গৰম দিনত